উম নমস্কাৰ।
হয় নমস্কাৰ।
অঁ
কব আপোনাৰ খবৰ কেনেকুৱা।
মোৰ খবৰটো ভালেই ৰ'ব আপোনাৰ।
মোৰ খবৰো সেই ঠিক ঠাক চলি আছে খালি মানে আমাৰ ইয়াতে বহুত, গৰম আজি তাকে এতিয়া গৰমতে বহি আছো শুব পাৰা নাই।
সেইটোয়ে আৰু বাকী বেলেগ আৰু একো নাই তেনেকুৱা।
অ অ মানে আমাৰ তাতেও চেমে আহে। পৰিস্থিতিটো গৰমে চলি আছে।
গৰমে চলি আছে ন আজি হ'ল চবতে গৰমে চলি আছে একচুৱেলি এইকেইদিন বহুত। দিন আপোনাৰ বৰষুণ দিলে ন গতিকে। দিয়া আজি আৰু সূৰ্য দেৱতাই ভাবিছে উম হ'ব আৰু মই ওলাও আৰু টাইম হৈ গৈছে।
অ এইটো কাৰণে গৰম পেলাইছে তাৰে ভিতৰত কাৰেণ্ট বিলাক কাৰেণ্টটো কাটি আছে। মিনিতে মিনিতে।
হয় কাৰেণ্ট গৈ আছে বাৰু আজি হেৰি ফুটবল ছেমি ফাইনেল আছে নহয়
অ আজি ছেমি ফাইনেল আছে আপোনাৰ ফ্ৰান্স আৰু স্পেইনৰ
অ ফ্ৰান্স আৰু স্পেইনৰ আপুনি কাৰ ছাপোৰ্টাৰ
মইতো ভাল পোৱা হ'ল স্পেইন
স্পেইন অ
স্পেইন বহুত ভাল লাগে মোৰ
কিয় আপোনাৰ ফ্ৰান্স ভাল নালাগে নেকি
ফ্ৰান্সটো ভাল লাগে কিন্তু মই আগৰ পৰা আৰ্জেণ্টিনা আৰু স্পেইনকে মই ছেকেণ্ড মানে স্পেইনকে চাপৰ্ট কৰা আৰ্জেণ্টিনাক প্ৰথম মানে আৰ্জেণ্টিনাৰ পিছত মই কোনো নাই তাৰ পিছত স্পেইনক চাপৰ্ট কৰা হয়
হয়
কি এতিয়া স্পেইন আৰু ফ্ৰান্সৰ আছে কিন্তু ফ্ৰান্স অলপমান মানে বহুত ভাল খেলুৱৈ আছে তাতে
অ
আৰু স্পেইনকো ধৰিব নোৱাৰি কোনে বা জিতে এতিয়া চাব লাগিব এইটোয়ে মানে ভাল লাগিব খেলাটো
অ আজি খেলা হব কাৰণ যিহেতু দুইটাই বহুত আপোনাৰ ষ্ট্ৰং টিম হয়
অ এইটো কাৰণে ভাল লাগিব এই দুটা খেল আছে কিনে এতিয়া বেছি টাইম নাই আৰু খেলা হ'বৰ কাৰণে মই চামেই আৰু অলপমান দেৰিকে
অ আপুনি লগৰ বিলাকৰ লগত একেলগে চাব নে নে ঘৰত অকলে ফেমিলিৰ লগত
উম নাই নাই গোটেই লগৰ কেইটাৰ লগতে চাম ঘৰত চাই কেনে ভাল নালাগে মোৰ ঘৰত কেতিয়াবা কেতি কেতিয়াবা আপোনাৰ এইয়া চাব পাৰি আৰু ৰাতি যেতিয়া এটা দেৰটা মানত খেলা হয় এতিয়াতো আমাৰ গম পাইছে খেলাটো চলি আছে আপোনাৰ ইউ এছ চাইডৰ মানে আমাৰ টাইমৰ লগত ইহঁতৰ টাইমটো নিমিলে সিহঁতৰ তাতে দিন আমাৰ তাত ৰাতি
উম উম উম সেইটো কাৰণে বহুত অসুবিধা হৈছে
অ কাম কামৰো প্ৰব্লেম চলি আছে মানে আপুনি ৰাতি খেলা যোনে যোনে মানে বহুত ভাল পায় আৰু সিহঁতে ভাল কে খেলা চাই কেনে কামতো যাব পৰাা নাই এনেকুৱা টাইপৰ হৈ গৈছে মানে কেতিয়াবা ৰাতি চাৰে ছয়টা বজাৰ পৰা খেলা ধূল দিয়ে কেতিয়াবা দুটা ত্ৰিশত খেলা হৈ যায়
উম হয় বুজিছো বাৰু
আৰু এতিয়া ছেমি ফাইনেল চলি আছে ন এতিয়া চাপৰ্টটো লাগিবই
আজিতো একেবাৰে অ আজিতো একেবাৰে মহ ত্বপূৰ্ণ মানে হেৰি হয় আপোনাৰ খেলা হয় আজি টো চাবই লাগিব বাৰু সকলোৱে চাব আজি চেমি ফাইনেল হয় যিহেতু কোনোটো মিচ নকৰে বাৰু বাকী অ হয় বাকী বাৰু ঠিকেই আছে মই মানে ফ্ৰান্সৰ চ ৰিপোৰ্টাৰ হয় মানে মই স্পেইনকো বেয়া নাপাও
উ
কিন্তু মানে ফ্ৰান্সত যি টো মানে অলপমান মই ভাল পোৱা মানুহ কেইজন আছে এতিয়া নতুনকে এমবাবে আপোনাৰ বহুত ভাল খেলি আছে তেখেত সি যিহেতু কম বয়সৰ ল'ৰা হৈও ইমান ভাল খেলিছে
অ এতিয়া মেচিৰ ওপৰত মানে এ মেচিৰ লগতে আছে ই আঠ
অ লগতে আছে হয় হয় ৱৰ্ল্ড কাপত তেওঁৰো গ'ল মানে বহুত হৈছে মেচিৰ সমানেই হৈছে গতিকে ভাল তেনেকুৱা সেনেকুৱা হলে মানে ভাল লাগে বাৰু দিয়কচোন ত' গতিকে মানে মই আৰু সেই অ তেখেতে সেই কাৰণে তেখেতৰ কাৰণে মই ফ্ৰান্স ক চাপৰ্ট কৰা টাইপৰ হৈছে আৰু বাকী সেইবোলিও নহয় আৰু বহুত খেলুৱৈ তেনেকুৱা আছে তাতে ভাল জোনে খেলে আপোনাৰ ডেম বেলে আছে আৰু কাইন আছে হয়নে তেনেকে বহুত আছে এতিয়া মোৰ আৰু বাকীবোৰৰ নাম তেনেকে মনত অহা নাই কিন্তু টিমটো বহুত আপোনাৰ কি হয় ষ্ট্ৰং হয় গতিকে আৰু স্পেইনো অ হয় স্পেইনো বেয়া নহয় স্পেনো বহুত ষ্ট্ৰং হয় স্পেনৰ টিম টো ভালেই হয় তেখেত সকলো আপোনাৰ গ'ল তেনেকে হেৰি কৰাই নাই মিচ কৰাই নাই
মিচ কৰা নাই এতিয়ালৈকে মানে এটাই মিচ কৰিছে মানে আ-আ মানে আগৰ যোনটো খেলা আছিলে যোনটো এয়া নকআউট প্লাওন চি ছিক্সট মেটচ যোনটো আছিল তাতে মানে এটা গ'ল খোৱাই বেলজিয়ামৰ লগত তাৰে পিছত আৰু ইহঁতে আগতে মানে গ'ল খুৱাই নাছিলে এতিয়ালৈকে মানে বহুত ষ্ট্ৰং টিম হয় চাব লাগিব আজি খেলাটো বহুত জোৰদাৰ হ'ব। আজি আজি চালিহে গম পাম কোনটোত টিম কেনেকুৱা হয় তাৰ পিছত ত' কালি গমেই পাই কালি কালি নহয় পৰহি আপোনাৰ ষোল্ল তাৰিখ নে সোতৰ তাৰিখে সেয়াও হয় আৰ্জেণ্টিনাৰ খেলা আছে।
অ', আৰ্জেণ্টিনা আৰু আপোনাৰ হেৰি কি আছিলে দেই ইংলেণ্ডৰ লগত আছে হয় হয় সেইদিনা কিন্তু ইংলেণ্ড আৰু নৰৱেৰ গেম টো চাইয়ো খুব মানে ভাল লাগিলে
অ এই দুটা মোৰ নৰৱে জিকিলে বহুত ভাল লাগিলে হয় কাৰণ সিহঁতে আঠাইছ বছৰ পিছত মানে যাই পাইছিলে
অ যাই পাইছে হয় হয়
আৰু তাতে হালেন বুলি যোনটো প্লেয়াৰ আছিলে হাইলণ্ডে মানে অ', ভাল বহুত ভাল খেলি কেনে লৈ আনিছিলে মানে টিমটোক ত' নোৱাৰিলে ইহঁতে বেয়া লাগিলে লাষ্টৰ পিনে চাই কিনে
কিন্তু তথাপিতো গেমটো কিন্তু ভাল লাগিছ
অ', গেমটো ভাল লাগিছে খুব ভাল গেম হৈছে ইং ইংলেণ্ডতো ইংলেণ্ডো বহুত মানে বহুত মানে ইয়াৰ খেলা খেলুৱাৰ হয় সিহঁতে বহুত ভাল খেলে ন' ত' ইহঁতেও উম সিহঁতে এতিয়া আৰ্জেন্টিনাৰ লগত খেলা আছে কি বা হয় চাব লাগিব আৰ্জেণ্টিনাটো ভাল খেলুৱৈ আছে আপুনিটো গমেই পাই মেচি আছে তাতে।
অ', এইবাৰ কিন্ তো ক বহুতে আপোনাৰ এইবাৰ লাষ্ট হেৰি আছিলে খেল আছিলে বহুত তৰে বহুতে ৰিত্ৰাইমেন লৈ
এই যেনেকে ইংলেণ্ডৰ ইংলেণ্ডৰ কেন কেন বুলি যোনটো আছে হেৰি কেন বুলি ই ই অ ইয়াৰো লাষ্ট নাইটত হয় কেপটেইন হয় তাৰে ইংলেণ্ডৰ অ আৰু আৰ্জেণ্টিনাৰটো গমেই পায় আপোনাৰ ইয়া হয় মেচি ইহত ইয়াৰো লাষ্ট মে
অ পৰ্টুগালৰ আপোনাৰ হ ৰনাল্ডো এইপিনে অ এইপিনে আকৌ নেইমাৰো শুনিছো তেখ টো আপোনাৰ ৰিটায়াৰমেন্ট লৈছে এতিয়া আকৌ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে তেখ ৰিটায়াৰমেন্ট লব মানা কৰি দিছে অ আকৌ নেক্সট গেম টো খেলুৱাম বুলি কৈছে কিন্তু তেখেতৰো কিমান ইঞ্জ্যুৰি হৈ থাকে। থাকে অলৰেডি তেখেত তে অ বহুত মানে তেখেতৰ হৈ আছে ত, তে সিহতে খেলিব গলে অ।
ইমান আমি ভাল পোৱা মানে প্লেয়াৰ বিলাক আছিলে। খেলুৱৈৰ বিলাক আছিলে চব কেইটা এই চাই আহিছো এইকেইটা মানে এতিয়া এইটো লাষ্ট মানে তাৰ পিছত আৰু দেখা নাপাম যেনেকে প পৰ্তুগালক ৰোনাল্ডো আৰু ৱৰ্ল্ড কাপত দেখা নাপাম বেলেগ ক্লাবত খেলিব চাগে খেলি আছেও কিন্ত টো উএতিয়া আৰু ৱৰ্ল্ড কাপত ইহতৰ লাষ্ট এইটো মেচিৰো লাষ্ট হয়। কেনৰো লাষ্ট হয় হেৰি কেন বুলি যোনটো ইংলেণ্ডৰ হয়।
হয় হয়।
ফ্ৰান্সৰো চাগে কোনোবা এজন আছে আছে আমি গম নাপাও ইমান এটা মই মানে যোনবিলাক আমি ইমান এটা ভালকে ফুটবল টো, চাও মানে যোনবিলাক যোনবিলাক ভাল লাগে আমি সিহতকে চাওঁ বাকী কেইটাক আমি মানে এটা ভালকে লক্ষ্য নকৰো।
অ হয় হয় বাৰু উম,
ৰ কোবা এজন আছে চাগে সিহতৰো ৰিটাইমেট ৰিটায়াৰ হ'ব।
উম হয় হয় বহুত আহে এইবাৰ বহুত খেলুৱৈ আহিছে। হ মেইনলি মেইন মেইন যোন কেইজন আইডল আছিলে চবৰ কাৰণে, মানে অ তেখেতসকলে এইবাৰ মানে ৰিটায়াৰমেন্ট লৈ আছে তাকেই, টো আৰু মনে নোযোৱা হৈ যাব আৰু লাহেকে আৰু ফুটবল চাবলে এতিয়া যেনেকে আমাৰ কি হয় ইণ্ডিয়ান ক্ৰিকেটাৰ যেনেকে ধোনী, মই মানে ধোনী বহুত ডাঙৰ ফেন হয় দেই ত' ধনীয়ে যে তেতিয়া মানে আপোনাৰ ৰিটায়াৰমেণ্ট লৈ লৈ লৈছে তেতিয়াৰ পৰা মোৰ আৰু ক্ৰিকেট চাবই মন নোযোৱা হৈ থাকিলে। ইপিনে ৰোহিত শৰ্মা ইপিনে আপোনাৰ বিৰাট কোলী।
অ সিহঁতৰো টাইম আহি আছে সিহঁতৰ ইহঁতৰো ৰিটায়াৰমেন্টত টাইম আহি আছে তাৰ পিছত ই ইয়াৰ পিছত কি হব আমাৰ নেক্সট যোনটো উম ইহতে আছে ল'ৰা বিলাক। ল'ৰা ছোৱালী বিলাক যে আছে অ য আছে সিহঁতে মানে যোনবিলক ভাল পায় এতিয়াত বিৰাট কলী বহুত চলি আছে বিৰাট কলীক চবে চাপৰ্ট কৰে। আমিও চাপট কৰো আমি চাপৰ্ট মানে ভাল পাওঁ চাপৰ্টো চবকে কৰো। ইণ্ডিয়া টিমত যিমান কেইটা। প্লেয়াৰ আছে সবকে চাপট কৰো যোনে যোনে ভাল পায় মানে। ভাল পোৱা প্লেয়াৰ থাকে না কিছুমানৰ যেনেকে মোক বিৰাট কলী ভাল লাগে ধোনী ভাল লাগে। তেণ্ডুলকাৰতো এই গড হয়।
অ অ ক্ৰিকেটৰ তেখেতটো ভগৱান হয় হয় এতিয়া মই, অ মই আপুনি এটা বস্তু লক্ষ্য কৰিছে নে আমাৰ ইণ্ডিয়াৰ মানুহখিনি যোনখিনি আছে। সেইখিনিয়ে মানে তেখেতসকলে ক্ৰিকেটক ইমান মহত্ব দিয়ে। যোনটো মহত্ব মানে তেওঁলোকে মানে অ ফুটবলক নিদিয়ে, একচুৱেলি মানে বহুত তে অ বহুতে নাজানেও যে ফুটবল ৱৰ্ল্ড কাপ চলি আছে, বুজি পাইছে নে? ফুটবলটো যে ইমান ডাঙৰ এটা গেম হয় বা কোন কেনেকুৱা কি হয় সেনেকে মানে বহুত খেলুৱৈ নামো তেখেতসকলে আজিলৈকে চাগে শুনা নাই। তেনেকুৱাও বহুত হয় কাৰণ, ইণ্ডিয়াত মানে ফুটবলৰ প্ৰভাৱটো খুবেই কম। চাই মানুহে চাই অ, আমি এতিয়া জানো সেইকাৰণে আমি চাওঁ। কাৰণ আমি দেউতাহঁতৰ দিনৰ পৰা চাই আহিছোঁ। এতিয়া মানে কিছুমান আপুনি যদি ছোৱালীকো গৈ পিনে সুধে ফুটবলৰ আমুকক চিনি পায় নেকি বুলি? তেতিয়া কিন্তু মানে খেলুৱৈৰ নাম ভালেকে ক'ব নোৱাৰিব তেনেকুৱা হৈ যায় বহুত। কাৰণ আমাৰ ইণ্ডিয়াত মানে কি হয় আমাৰ ভাৰতবৰ্ষত ফু ফুটবলৰ যোনটো ইনফ্লুৱেঞ্চ হয়, এইটো বহুত খুবেই কম। কিন্তু আপোনি ক্ৰিকেটৰ ক'ব গ'লে, তেখেতসকলৰ চৰকাৰী ভাৰতীয় ক্ৰিকেট খেলুৱে নহয়, অষ্ট্ৰেলিয়া যিমান আছে নিউজিলণ্ড চাউথ আফ্ৰিকা চবৰে নাম মনত থাকে কাৰণ, আমাৰ ইয়াতে মানে কি কি অ ক্ৰিকেটৰ যোনটো ইনফ্লুৱেঞ্চ সেইটো বহুত বেছি, আপুনি ইয়াক লৈ মানে অ হয় আপুনি ইয়াক লৈ পিনে কি ভাবে, আপুনি মোৰ লগত মানে একেই ভাবে নে?
মেইন এইটোতো হয় কথাটো কিন্তু, নৰ্থ ইষ্টত আপুনি জানে নাই? ফুটবলত বহুত
অ হয় হয় কাৰণ ফুটবলৰ আপোনাৰ হয় এতিয়া ফুটবলত আপোনাৰ আমাৰ নৰ্থ ইষ্টত বাইচুং বুটিয় আছে তেখেতে আপোনাৰ কিমান অ কিমান খেলিছে, ফুটবল সুনীল চেত্ৰী আছে ত' আমাৰ নৰ্থ ইষ্টখন ক'ব গ'লে হয় আমাৰ উত্তৰ পূৰ্বাঞ্চল খনত আমাৰ মানে ফুটবল প্ৰেমিক লোক বহুত আছে। হয় হয়। আপুনি ঠিকেই কৈছে।
আছিলে আপোনাৰ শ্বিলং লাজং যোনটো টিম আছে, আমাৰ সেইটোতো জানে টো বহুত ডাঙৰ ক্লাব হয়, অ ক্লাব হয় অ এইটো এইটোও আমাৰ ইয়াত মানে বহুত মানে ইয়া আছে কিন্তু এনে চাপৰ্টটো পোৱা নাই ভালকে।
ভালকে নাপায় হয়, যাৰ কাৰণে আমাৰ মানে ইণ্ডিয়ান ফুটবল টিমটো যোনটো হয়, সেইটোও বহুত দুৰ্বল হয় কাৰণ আমাৰ অ মানুহৰ পৰা বা চৰকাৰৰ ফালৰ পৰা তেখেতসকলেও ভাল সুবিধা তেনেকৈ নাপায় যেনেকে, ক্ৰিকেটৰ খেলুৱে এটাই পায়, তেনেকা তেনেকুৱাকৈ মানে ফুটবলৰ খেলুৱে এটাই সেনেকে চ মানে চাপৰ্ট চৰকাৰৰ ফালৰ পৰা নাপায়, আজি আজি সুনিল ছে আপোনাৰ ৱৰ্ল্ডৰ ভিতৰতে আপোনাৰ চবতকৈ আহ মানে গ'ল দিয়া মানুহজন হয়, কিন্তু তেখেতৰ নাম ক'ব গলে খুব কম সংখ্যকেহে জানে তে যে এজন ভাৰতবৰ্ষৰ ভ মানে ইণ্ডিয়ান হয় সেইটো কথাও বহুত কমেই জানে তেনেকুৱা টাইপৰ কথা। আৰু বহুত ইণ্ডিয়ানেতো তেখেতক চিনিও নাপায় যে, তেখেত কোন হয় তেখেত যে ইমান ডাঙৰ এটা লেজেণ্ড হয় তেখেতে যে ইমান ভাৰতবৰ্ষৰ কাৰণে কৰি থৈ দিছে, ৰনাল্ডো মেছিতকেও যে ওপৰত তেখেতে গ'ল কৰি থৈ দিছে সেইটো কথা বহুতে নাজানে তেনেকুৱা ধৰণৰ কথা। ত ঠিক আছে বাৰু আজিলৈকে ৰাখিছো, অ হয় হয়। অ আপোনাৰ লগৰ কথা পাতি খুবেই ভাল লাগিলে শুভ ৰাত্ৰি অ অ